শুনিছানে?
অ', হেল্ল'!
অ' কোৱা
অ' কোৱা বন্ধু কোৱা
কি কৰি আছা?
মই এনেই আছো। তুমি?
ময়ো এনেই আছোঁ ৰ'বা।
ইমান গৰম দি আছে এইফালে। খালোঁ, খালোঁ তুমি? অ', খালোঁ। কি দি খালা?
আজি মাংস আছিল, তাৰেপিছত দালি, চবজি।
অ', অ', ভালে তেতিয়াহ'লে। মই দালি আছিল আৰু আচাৰ।
হয়, হয় দিয়া। খবৰ কোৱা কেনেকুৱা?
খবৰ ইমান ভাল নহয়। তোমাৰ?
মোৰো ভাল, মোৰ ভাল দিয়া।
অ', অ', ঠিকে। তোমালোকৰ ফালে গৰম কেনেকুৱা দি আছে পিছে?
গৰমটোতো ক'বই নালাগে। গৰম বহুত দিছে।
অ', অ', সেইটোয়ে ইফালেও। পিছে ক'ত থাকা আজিকালি তুমি?
আজিকালি মই এতিয়া গাঁৱতে আছোঁ বৰ্তমান।
অ', মাজতে আগতে গুৱাহাটীত থাকিছিলা, আজিকালি গুৱাহাটীত নাই বোলে খবৰ পাইছো। গাঁওতো ক'ত আছিল নো?
গাঁৱততো আমাৰ বৰিবাসা।
অ', এইটো ক'ত আছে মানে কোনটো ডিষ্ট্ৰিকত?
বাক্সা, বাক্সা। হয়, হয়।
অ', ঠিকে। বাকী খুৰা, খুৰী খবৰ কেনে?
খুৰা, খুৰী, খুৰা-খুৰা ঘৰতে থাকে। তোমাৰ ক'ত ঘৰ?
মোৰতো সেইটো আগত য'ত আছিলো তাতে, পাঞ্জাৱাৰীতে, গুৱাহাটীৰ।
হয়, হয়। হয়, হয়।
বাকী কোৱা আৰু।
হয়, হয়, হয় ঠিকেই কৈছা। বিহু আমি ধৰি লোৱা, এতিয়া পাহাৰীয়া অঞ্চলবিলাকত আমি যাব লাগে ফুৰিবলৈ।
উম উম ঠিকে কৈছে আৰু
তুমিছে পাহাৰ ভাল পোৱা নে নদী ভাল পোৱা
মইতো বেছি ভাল দুয়োটাই ভাল পাওঁ পাহাৰৰ ভাল পাওঁ নদী দুয়োটাই ভাল পাওঁ মই তুমি
হয় মই পাহাৰ ভাল পাওঁ
উম উম মইয়ো দুয়োতাই মানে পাহাৰ কিহৰ কাৰণে নদীয়েতো ভাল লাগে গৰমত
হয় হয় হয় গৰমত চাবা গৰমত তোমাৰ এনেকুৱা পাহাৰীয়া অঞ্চল বিলাকত যেতিয়া ধৰি ল বা ত এটা বৰি থাকে ধৰি লোৱা বৰষুণ এটা দি থাকে সেইকাৰণে পাহাৰটো মই বেছি ভাল পাওঁ কাৰণ পাহাৰ আমি ফুৰিবলৈ গ'লেও ভাল লাগে সেইটো তুমি কি কব বিচাৰা তাৰে ওপৰত
মানে ঠিকেই কৈছা মানে পাহাৰৰ ওপৰত এনেকুৱা পাৰি যাব
হয় হয়
এক ছেকেণ্ড হ এক ছেকেণ্ড মায়ে মাতিছে অ আহি আছো ৰ বাকী আৰু এতিয়া পাহাৰ কি কৈছো পাহাৰত কথা আৰু এই গৰম দিনত মানে নদী চদী এইবোৰ যাই ভাল লাগে মানে অলপ গা চা ধুই কেনে একদম মানে গম পালা কথাটো মানে ইমান গৰমেৰে থাকিবই নোৱাৰি ন সেইটো কাৰণে পুখুৰী নদী এনেকুৱা সেই টোৱে পাহাৰ যে যাই পোৱা কিহৰ কাৰণে
অ পাহাৰ ভাৰ পাওঁ মই ধৰি লোৱা পাহাৰত ফুৰিব যাই কিনে আমাৰ বিভিন্ন ধৰণৰ মতলীয়া বতাহ বলি থাকে আৰু ধৰি লোৱা এটা পাহাৰত আমি যাই এটা ভাল লাগে কাৰণ তাৰে নেচাৰেল বোৰ বস্তু ধৰি লোৱা বিভিন্ন ধৰণৰ গছ দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ নজাৰ কথা তেওঁলোকৰ পৰা জানিব বাৰু এনেকুৱা যোনবিলাক পাহাৰত বাহ কৰি থাকে মানুহ বিলাকৰ পৰা
অ অ ঠিকে কৈছা তুমি পাহাৰত থকা বিভিন্ন জনজাতিৰ মানুহবোৰৰ সিহঁতৰ পৰম্পৰা ৰীতি নীতি আৰু খাদ্যৰ বিষয়ে আমি বহুতো কথা আমি সিহঁতৰ লগত যদি কথা পাতো তেতিয়া গম পাম সেয়া
হয় হয় হয়
উ সেই আৰু তাতে লগতে পাহাৰত এইবাৰ গ'লে নতুন নতুন বহুতো ধৰণৰ বিভিন্ন ধৰণৰ আমি নজনা গছ গছনি দেখা পাও ফল মূল ফুল ইত্যাদি খাবও পাৰো আমি ফল মূল বিলাক খাবও পাৰো পাৰি ঠিকেই আৰু গৰম দিনত তাতে বহি যদি গৰম দিনত আমি নদীত যদি নাযাওঁ পাহাৰৰ ফালে যদি যাওঁ তাতে ধুনীয়া বতাহও বলি আছে লগতে চাইও তাতে বঢ়িয়াকৈ আমি বি আৰাম বহি বহিবও পাৰো আমি জিৰণিও ল'ব পাৰো
হয় হয় ঠিকেই কৈছা তুমি কাৰণ চাবা আমি এতিয়া পাহাৰলৈ ফুৰিবলৈ গ'লে যেতিয়া আমি পাহাৰত যদি ধৰি লও আমি দূৰণিলৈ গ'লো ক'বাত ফুৰিবলৈ গলো তেতিয়া তুমি আমি ধৰি আমি বিভিন্ন ধৰণৰ কেম টানি বা আমি তাত ধৰিন ধৰণৰ বস্তু ধৰি লওক কেম টানি এনে ক আমি থাকিব লাগে থাকিলে ভাল লাগে তাৰে জেগা বিলাকৰ কথাও কিছু জানিব পাৰি ধৰি লওক সৌন্দৰ্যবিলাকো দেখিবলে পাওঁ তুমি কি ভাবা তাৰে ওপৰত হয়
পিছে নদীতো যাই ভাল লাগে যদি কোৱা যদি নদীৰ কাষত যেনেকুৱা কব লগা গলে নদীবোৰো যেনেকা ধুনীয়াকৈ বতাহ একদম আহি থাকে লগতে আমি যদি নদী বা পু এনেকুৱা পুখুৰি যদি আমি নাও নদীবোৰত বা বিলবোৰ যে আমি নাৱৰে যাও নাও তেনেকুৱা বৈঠা মাৰি যায় ভাল লাগে হয় না নহয় লগতে তাতে যদি নদীত আমি যদি বৰশী বাই লৈ মাছ মাৰো যদি আমি আগতে মাৰিছিলা চাগে তোমালোকৰ নদী পাৰত মাছ মাৰিছিলা
হয় হয় হয় মাৰিছিলোঁ
উ মানে সেয়াই আৰু মানে দুই পাৰত যায় সেইটো কাৰণে ভাল লাগে মানে ক'বলৈ গ'লে পাহাৰ দুয়োটা যাই ভাল লাগে
হয় হয় ঠিকে কৈছা তুমি ধৰি লোৱা আমি নদী পাৰত ক'লো নতুন গা চা ধুলো তাৰ পিছত তেওঁ মাছ মাৰিলো এনেকুৱা বিভিন্ন ধৰণৰ ততে থাক থাকিও ভাল লাগে যায়ও ভাল লাগে চব আমাৰ ধৰি আমাৰ ধৰি লও আমাৰ এতিয়া অসমত যিখিনি জগা আছে চব বস্তু ভালে লগা বস্তু ত চব তুমি কি ক'ব বিচাৰা তাৰে ওপৰত
ঠিকে ক'লা তুমি মানে অসমত যেনেকুৱা আমাৰ ইয়াতে যেনেকুৱা পাহাৰবোৰ আছে পহ
হয় হয়
চাৰিওফালেটো আমাৰ অসমতো পাহাৰেৰে ভৰি আছে জানাই তুমি লগতে আমাৰ অসমটো নদী প্ৰধান দেশ হয় নদী প্ৰধান ৰাজ্য হয়
হয় হয়
ত সেয়াই আমাৰ অসমত দুয়োটা মানে আছে একেলগে আৰু তুমি এনেই কিছুমান আমাৰ ইয়াতে চান্দু বিৰ ব্ৰহ্মপুত্ৰ এইবোৰত গৈছানে
হয় গৈছো নিশ্চয় গৈছো ধৰিলোৱা আমি চাই হয় হয় হয় চাও ব্ৰহ্মপুত্ৰত হয় হয় আমি ব্ৰহ্মপুত্ৰত গ'লে নাৱত গ'লে আমি ভাল লাগে নাৱত ফুৰি আমি এক্সপ্লৰ কৰোো জেগাব বিলাক চাবলৈ গলো ভাল লাগে তেতিয়া আমাৰ আৰু যেনেকুৱা চান্দুবিধ চান্দুবিধ ত কথা আছে নজনা কথা আমি জানিবলৈ চেষ্টা কৰো। কাৰণ ধৰি লোৱা আমি যেতিয়া চান্ ডুবি গৈছিলো তেতিয়া কিছুমান নজনা কথা জানিছিলো। তেওঁলোকৰ মানুহ বিলাকৰ পৰা
উম সেইয়াই চান্দুবিটো অলপ মানে
হয় হয় হয় চানদুবি জোনখন বিল চান্দুবি যোনখন বিল আছে আমাৰ চাই কিনে চাব লগা বিল এখন আমি ল'ৰা ছোৱীবিলাককো আমি দেখুৱাব লাগে ল'ৰা ছোৱালীবিলাকক।
উম হম।
তুমি কি কব বিচাৰা তাৰে ওপৰত আৰু কোৱা কোৱা
অ অ মানে সেইয়াই চান্দুৱী বিলটো শুনিলাই শুনিছাই ছাগে এইটো মানে এটা ভূমিকম্পৰ ফলতেই সৃষ্টি হৈছিল।
হয় হয় হয়।
সেয়াই এনেকুৱা মান সেইটো জগাতো যাই ফুৰি ভাল লাগে লগতে চান্দুবিত আমাৰ এই তিৱা মানুহবোৰ থাকে ত সিহঁতৰ চান্দুবি ফালে যদি যোৱা তিৱা মানুহৰ বিষয়ে বহুতো কথা জানিব পাৰিবা।
হয় হয় হয়।
সেইয়াই মানে অলপ আৰু লগতে ফুৰিও ভাল লাগে হয় নে নহয়? পিছে নতুন নতুন ঠাই যদি আমি যাওঁ ফুৰিবৰ কাৰণে নতুন এটা মানে কথা জানিব পাৰো চাৰিওফালে সেইটোয়ে যিমান পাৰো আমি যিমান বেলেগ বেলেগ ঠাই পাৰো আমি ফুৰিব লাগে।
হয় হয় হয় হয় তুমি ঠিকেই কৈছা কাৰণ হয় হয় হয় তুমি ঠিকে কৈছ চান্দুবিধ কিছুমান মেলা হয় সেইবিলাক চাইও ভাল লাগে আমাৰ
উম তুমি পিছে গৈছ নে কোৱা নাই চান্দুবি মেলাখনত চাব,
মেলা খান চাব যোৱা নাই মই এনে ফুৰিবলৈ গৈছিলো ধৰা এই স্কুলৰ পৰা যেতিয়া পিকনিক গৈছিল। যেতিয়া তেতিয়া গৈছিলো এতিয়াতো যাবৰ নাই এতিয়া কলেজ জীৱনত
অ ঠিকে কৈছা তুমি কথাটো যি ক'লা একদম ঠিকে কথা কৈছা ন। চান্দুবিধ আৰু চান্দু বিলৰ এনেকুৱা আৰু বহুতো ঠাই আছে য'ত যাই মানে ফুৰি ভাল লাগে। যেনেকুৱা তুমি বহু আৰু চান্দুবি মেলা দৰে এনেকুৱা আমাৰ অসমত বহুতো জাগাত আমাৰ ইয়াতে ব্ৰহ্মপুত্ৰৰ যে লাচিত ঘাট আছে ইয়াতো বহুতো মেলা হয় আহিছা নে চাবৰ কাৰণে?
মই তাত যোৱা নাই তাত যোৱা নাই মানে। ব্ৰহ্মপুত্ৰ যত লাচিত মেলা হয় তাতে মই যোৱা নাই এনে দেখিছো মানে ততে কিন্তু যোৱা নাই চাব যোৱা নাই। তুমি চাবলৈ গৈছা যদি তাৰে ওপৰত কিবা কোৱাচোন।
অ চানদুবি ইফালে মানে গৈছিলো ব্ৰহ্মপুত্ৰ সেইফালে যাই বহুত ভাল লাগে লগতে আৰু
হয়।
ক'বলৈ গ'লে আৰু কি নাম আছিল আমাৰ অ
ই মেলা কছে আমাৰ যে আৰু অসমৰ আমাৰ অসমৰ বাহিৰৰ যে বহুতো মেলা যে হৈ থাকে বহুতো ৰাজ্যৰ নতুন নিজৰ নিজৰ মেলা নাগালেণ্ড মণিপুৰ অৰুণাচল ত্ৰিপুৰা সকলো ৰাজ্য যে মেলাবোৰ কিবা কিবি জনজাতীয় মেলা সেইবোৰ গৈছা নে তুমি কেতিয়াবা সিহঁতৰ?
হয়। কি কৈছা বুজি পোৱা নাই ভালদৰে কোৱাচোন?
মানে মানে সেইটো আমাৰ অসম অসমৰ বাহিৰা বিভিন্ন আমাৰ যে ৰাজ্যসমূহে যে পূৰ্বাঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ সেইবোৰৰ যে নিজৰ নিজৰ মে কিবা কি উৎসৱ আছে সেইবোৰ চাবৰ গৈছা নে কেতিয়াবা?
হয় যোৱা নাই মই চাবলৈ নাই বিশেষকে যাব যোৱা যোৱা হোৱা নাই মোৰ।
আচ্ছা যাবা ভাল লাগে মই এবাৰ গৈছিলো এ নাগালেণ্ডত গৈছি- ছিলো আৰু এবাৰ মণিপুৰৰ ফালে গৈছিলো আৰু একবাৰ অৰুণাচল গৈছিলোঁ বহুত ভাল লাগিছিল।
হয় হয় হয় ঠিকে কৰিছা তুমি।
তই গৈছাই চাগে মেঘালয় উৎসৱ বোৰ চাবৰ
হয় হয়
এ মেৱই আৰু লগতে মেঘালয়তো এইবোৰ মেঘালয়তো গৈছো এনকা মানে ইহঁত- তৰ পৰম্পৰাগত নৃত্য সিহঁতৰ পৰম্পৰা বিষয় বহুতো কথাত তৰ মই বিষয়ে তাতে যাই কিনে উৎ- উৎসৱত চাব যায় মই গম পাইলো গম পাইছো এইয়াই মানে পুৰা ইমান নতুন নতুন জ্ঞান আহৰণ কৰিবা
হয় হয় হয় তুমি ঠিকে কৈছা হৰিলে আমি এটা নাজা বস্তুত যাব লাগে নাজা বিভিন্ন ধৰণৰ জাগাত আমি যোৱা নাই তাত তেওঁলোকৰ পৰা কিছু কথা জানিবও পাৰিম আৰু দেখি- দেখিবলৈ পাম তেওঁলোকৰ পৰা।
ঠিকে কৈছা তুমি যি কৈ আছা একদম উচিত কথা কৈ আছা একদম।
হয়
সেয়াই মানে অলপ ফুৰিবও যাব লাগে লগতে অকল ঘৰত থাকি লাভ নাই মানে ঘৰত থাকিলে অকল বাহিৰা কথা আমি বিশেষকৈ একো গম নাপাম।
হয় হয় হয় হয়। তুমি ঠিকেই কৰিছা দিয়াৰ পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ অ দিয়া ঠিক আছে দিয়া উম ধন্যবাদ।